হেল্ল'
অহ কি কৰিছে
এ আছো তহঁতৰ ঘলে গৈছিলোঁ তাৰপা সেই এই পইচা উলিয়াবলে জব কাৰ্ড অ
অহ
তাৰ পৰা পইচাটো উলিয়াই আনি ঘৰ পাইছোহি
অহ আজিকালি কিমানকে সোমাই জব কাৰ্ডৰ
পোন্ধৰশত তিনিশ দিয়ে
অ আগতে এঘাৰশ নে বাৰশ তেনেকে সোমাইছিলে
অ এতিয়া পোন্ধৰশ তিনিশ দিয়ে মোক দুটা দিমাই যেনিবা
অ আকৌ কিবা চকুতি মাৰিব লাগে নহয় ৰাতিপুৱা আবেলি
অ ৰাতিপুৱা আৰু সাতটাতে গৈ চকুটি মাৰগে আকৌ চাৰিটা বজাত যা আবেলি চ উ ফটো মাৰিব লাগে কেইবাৰ আবেলি সেই ৰাতিপুৱাতে চকুতি মাৰিব লাগে।
অহ
ছদিন যাব লাগে। তাৰপা দুবাৰ তেনেকে। সেই ছদিন ছদিন বাৰ দিন মাৰিলোঁ।
অহ।
বাৰ দিনত ছশ টকা।
তাকে আমাৰ এইফালে টমটম লৈ লৈ যায় ওচৰত নহয় আতৰত যে।
অ আঁতৰত আমাৰ আকৌ ওচৰতে কাৰণে হে।
আহ টম টম টম লৈ পেলাই ৰাতিপুৱা আবেলি অহা যোৱা কৰি কৰি - চুকুটত মাৰি থাক আৰু
আকৌ পইচা কেইটা পালে ভালো লাগে নহয় কিন্তু ৰাতিপুৱা যাওঁতে অকনমান দিগদাৰ হয় আৰু
উম এই মাইকী মানুহ ঘৰৰ পৰা ওলোৱাটো।
আহ সতো ৰাতি ৰাতিপুৱা সময়কণত কিমান কাম ওলাই আৰু
ন দোন।
ধেই কাম ওলাটো। আকৌ স্কুলীয়া ল'ৰা ছোৱালীক ভাত পানী। দি আকৌ আঠটা, চাৰে আঠটালে সেয়া খুৱাই পঠিয়াবই লাগিব। সতো সমান বৰ দিগদাৰ বন্ধ বুলিহে অ। অ সেইটো সময়ত বৰ দিগদাৰ হয় সেই।
হে ল'ৰা ছোৱালী স্কুল থাকিলে আৰু সেইকণ সময়ত আৰু আপোনাৰ হ'ল আৰু কোনোবা আহিলে মানে মাত এখা সময় নোহোৱা নিচিনা হৈ যায়।
অ আজই নাই।
উম উম।
তাৰপিছত লাগিলে এনেই থাক এ গৰম মজা দিছে।
গবা দেই।
উম গৰম পুৰা আছে তহঁতৰ আজি ৰুলে। অ। তহঁতৰ আজি ৰুলে বোলো।
উ আমাৰ আজি ৰুলে অ তাকে বোলো পাইছহুে চাৰে অঘৰতাত আহিছো বুলি কৈছো মই বোলো সিজ। লি নে নাই সিজা পচি পলৈ নহ পথাৰত বতাহ।
অ পথাৰত বতাহ বুলি কৈছে ময়ও কৈছো। তহঁত ইমান ৰ'দত ইমান দেৰিলৈকে কেলে আছ তহঁত কুছে বতাত বতৰ সেই পথাৰত থাকিবলৈ। ভাল বোলে।
অ
হেনেকে কৈছে।
এ আচলতে এটা কথা ঘ থাকিলে বেছি তাপটো মানে লাগে পথাৰত থাকিলে কাম কৰি ইমানটা হেৰি নহয় আকৌ।
অ অনুভৱ নহয় আকৌ কাম কৰি থাকিলে আৰু সেই ঘ ঘৰত বেছি গৰম।
বেছি গৰম আৰু গৰম গৰম কৰি থাকিলে মানে বেছি তাপটো লাগি লাগি গৈ থাকে গাত।
অ পথাৰত ভাল হে অ থাকিবলৈ। তহঁতৰ প্লি বতাত কিনো আহি য যে তাকে চাইছো গুটেইখনে হুলস্থুল লগা আছে। ইহৰ বেপাৰী আহিছ বেপাৰী কিহৰ বেপাৰী জানো।
আজিকালি আৰু মানে। পইচাহে লাগে চব পাব মিঠাই এপ ধৰি জোতা চেন। তেডেলৰ লাগে খাওমনি লাগে।
অ' চব ঘৰত দিব সি
দিবহি
আ আকৌ এটা কথা নহ চব বাইদেউকহে মাতে
অ' সব বাইদেউ। স ত গম লাগিলেও বাইদেউ আছেনে?
আহ তেনেকেহে কয় আৰু
তাকে জানে আৰু বাইদেউ থাকিলে জানেগে নহ'লেও চেল যাব।
চেল যাই এদিন আমাৰ এজনৰ লগত লাগিলে হেহতে নখুন্দা বেপাৰীতো কিমান কোৱা মই নলওঁ কাপোৰ যক জক নলওঁ কাপোৰ নাই। শিয়াৰ ভিতৰলৈ গৈ হেজাৰ দিছো। থ দিয়ে ল লগ লগ ফুখন গৈ আছো নহয়
অ' ব নেৰা নেপেয়াকে লাগে গ
হম মই ভয়ৰত চো নাই নহয়। লাগিব বোলো হুলস্থল
আহ
মতি আনিছে তুলি এইবোৰ আঁঠুৱা চাঠুৱা এইবোৰ উম বেয়া ভাল নহয়।
উম ঘৰত বনোৱাখন নিচিনা নহয়। হেৰি পাতি বিলাকো বহুত দাম হ'ল নহয়।
অ' বহুত দাম হ'ল।
হেৰি পাতিটো
সিজোৱা পাতিটো
বহুত দাম অ'
আঠশ, আঠশ লৈছে সিনা সিহঁতেৰ এটা লৈছিলে। আঠশ।
আমাও কালি সি বেপাই দুটা আহিছিলে, আমাৰ নাই লোৱা।
আমাৰ পাতি আছে বাও। দুটা, ডাঙৰ এটা আৰু সৰু এটা।
টো পাতিহে আছিলে, এইটো মানে প্লাষ্টিকটো নহয়, এইটো, অ '
সিজোৰা পাতি এনে গাইহে, কিন্তু সেই সিজৰা পাতিটো ইমান ভাল নহয়। ইবিলাকতকে, ইটো পাতিয়ে যিমান দিন যায়। উম ক' উম তেনেকুৱা হম এহ, আঁঠুৱা-চাঠুৱা এইবোৰ চাই আছে, মই তাকে চাই আছো।
আমাৰ মাজতে মই লৈছিলো। তিনিখন ললো। নশ দিলো, এখন হেৰি মোৰ ডাঙৰ বিচনাখন লৈ দুখন সৰু সৰু। মানে দুজনীয়া আৰু তিনি হ'ব আৰু।
অ' আমাৰ আছে বাও। হেৰি কি বুলি কয় আঠুৱা ম আঁঠুৱা নলওঁ, মই বোলো অন্য কিনো বস্তু আনিছে হেৰি হেদে বুলি বোলো চাওঁগেচোন। হেদে বুলি ওলাই আহিছো। উম
এতিয়া হয় আঠুৱা হেৰি পাতি হবোয়ে আহিব, আৰু অলপ দিনৰ পিছতহে চাদমেখে খলাই আহিব, পূজা আগত।
সেইটো, আঁঠুৱা, পাতি আকৌ আইচ
অ' আই আইছকিম কথা আমাৰ এইকেইদিন নহ অহা নাই বাৰু, মই এনেকুৱা শান্তি পাইছো অ নহলে
আমাৰফালে আহি আছে ল'ৰা-ছোৱালীবোৰ মূৰ গৰম কৱা।
নকব আও পাই। আমাৰ এইফালে অহা নাই এদিন। উম
তাকেহে
এ পেকেটত অহাটো বাৰু হেৰি ইমানটা হেৰি নালাগে ঘিণ নালাগে কিন্তু এই খোলা কাকে যে দিয়ে, মোৰ বৰ ঘৃণ লাগে।
অ জানো মইবোৰ খাই নোপাও নহয়, কা লওঁয়ে যে আমি ইমানকে নাখাওয়ে যে।
আমাৰ ময়ো নাখাও মই যোৱাবাৰ খাই পেলাই যি বেমাৰত পৰিলো।
অহ
সেইবাৰে কাণত ধৰিছো মই আছকিম নাখাওঁ বুলি।
অ অ তাকে ল'ৰা-ছোৱালী থাকিলে হে এইবোৰ বেছিকে হেৰি হয়, এতিয়া ল'ৰা-ছোৱালী নাই নহয়। লোৱায়ে সেইবোৰ নাখায়। তাত মন গ'লে ভুজিয়া এপেকেট নিব খাব তেনেকুৱাহে।
অহ
এতিয়া আজি খানা খাবলৈ গৈছে।
ইমান গৰমত।
ইমান গৰমত দছটা লগত সেইবোৰ কৰি থকাই, তাৰপা সেই ভাত বনাই দিছো মই।
উম
তাৰপা আকৌ, মাংস সেয়া কাটিব নাজানে নহয় দেখুৱাই দিছো কেনেকে কাটিব লাগে। চব কি হু হয়। চব আকৌ ভিতৰৰ সখিনি মই উলিয়াই দিছো, উলিয়াই দিলত সিহঁতক আকৌ কাটি কেনেকে কাটিবি বুলি দেখুৱাই দিছো চব কৰি আৰু ঘৰতে চেঁচা
চে
অ উম
তাৰ পা সেই এতিয়া কিমান দেৰিত আহে এতিয়া মোবাইল চুইচ অফ এতিয়া টাৱাৰ নাপ পাই যে সিফালে নেটৱৰ্কটো নাপায় ইমান উম
এ সেই জেগাটো আকৌ এতিয়া বহুত ভাল আকৌ বহুত ঠাণ্ডা
অ এতিয়া আৰু হে এইবোৰ এ শ্বপিং বল এইবোৰ কিবা কিবি হ'ল নহয়
অ আগতে বহুত ধুনীয়া হল বলা মই ওচৰমান ওচৰতে হৈ হৈছে যদিও আজিলৈকে গৈ পোৱা নাই কিন্তু জেগা টোহে বহুত ভাল
ভিতৰ খিনি কিবা টাউনৰ লেখিয়াই হ'ল আমাৰ দৰা গৈয়ে পোৱা নাই আজিলৈকে লগৰ সোপাৰ কেইবা বা আহিছে
অহ
যাবলে নিদিওঁ নহয় যোৱাৰ আগত আকৌ মোমায়েকে ফোন কৰি সুধিছে লৰা দুটাৰ আমা ঘৰত সোমাই কিবা ত এটা আনিবলৈ দিছিলে মানে
অহ
তাৰপা আকৌ ফোন কৰিছে ভনী ইহঁত কি হেৰিয়ালে যায় বুলি আজিলৈকে হেৰি যোৱা নাই সিহঁত গৈ আছে বোলো এ যক দে
উম
উম ফোন কৰিছে
থেংক ইউ
ইয়াই লৰা হৈ সি দেখাই নাই সেইবোৰ ঠাই
এ ইমান আঁতৰ আঁতৰ পৰা মানুহ আহিছে চাইহি আমাৰ ওচৰতে হৈয়ো গৈ নেপাও
নাই পোৱা আমিয়ে নাইাপোৱা সি কৈছে মা মাইকী মানুহো আহিছে পিকনিক খাবলে মোৰ বোলো হয় নি যাব লাগিব বোলো এদিন
অ এই হেৰি এইটো কি পিকনিক বুলি কলে আৰু নৱেম ডিচেম্বৰ মাহতটোহে ডিচেম্বৰ জানুৱাৰী মাহটো
তাকেহে এতিয়া আৰু হ'ব তেনেকৈ খাব নোৱাৰে বাৰিষা আমাৰ মাটি নৰো কওক সৌ দৰা খা খানা খাই ফুৰিবলে সময় আছে তাকে সময় আছে পথাৰত কঠীয়া তুলিব লাগে মাটি ৰুব লাগে সেইবোৰহে চিন্তা আমাৰ এতিয়া
আজৰিয়া মানুহৰহে সেইবোৰ আৰু ঘোৰা
অ বোলে মন গ'ল খানা এটা খাওঁগৈ বুলি
হম
ফেমেলি আহে নহয় কিছুমান আৰু বনাই মেলি ঘৰতে লৈ আৰু সেইবিলাকত আহি উলিয়াই খাব সেও ফুৰিব তেনেকুৱা
উম
তেনেকুৱা মানুহ বহুত দেখিছো আজিকালি অ সেইটো বনাই মেলি থাকিলে সময়তো লছ হব কাৰণে ঘৰতে বনাই মেলি আহি আৰু খাই ফুৰি চাকি আৰু খাই বৈ গ
গুচি যায় আমাৰ এইফালৰ পৰাও যায় কোনোবা বা আমাহে মোলৈ ইমান ওচৰে হৈয়ে আমি গৈ নাপালো
গৈ নোপালো মইে গৈ দেখিয়ে পোৱাগে নাই সুকন বজাৰ পৰা সিফালো গৈয়ে পোৱা নাই আজিলৈকে বজাৰলৈকে সিমা আউ
ৰাস্তা পদূলিবোৰ ধুনীয়া হ'ল যে তাতে।
ধুনীয়া হ'ল আকৌ সেইফালে হোটেল চোটেল ঢেৰ হ'ল তাকে দাম। কবোৰ বেছিহেনো পানী এতিয়া ঢেৰ দাম।
দামটো বেছি অ।
বেছি অ আমাৰ ইহঁতে এতিয়া পানীৰ দাম লৈ গৈছে বাৰু দুটা দামত।
উম
চব লেই গৈছে।
তিনি বছৰ আগতে গৈছিলো এইফালে। আপোনাৰ আমাৰ ইয়াত মানে চিপপেটি পাঁচ টকীয়া চিপেটি পাঁচ টকা তাত দহ টকা। আৰু নলব গলে মানে যেনেকুৱা জেগা। তাৰ গবল নিয়ে।
আহ
পাহাৰ গোটেই যিটো ৰাস্তা ৰাম ৰম।
অ সিহঁতক এতিয়া ইমান ভিতৰলৈ সোমাবলৈ হাক দিছো মই বোলো মটৰ চাইকেল হেৰি গেটত হেনো। থবলৈ দিয়ে পঞ্চাশ টকা। এখনত তাৰ পৰা থৈ পেলাই অলপ দে। খোজকাাঢ়ি গৈ খাবগে মইলো বেছি দূৰ খোজকাাঢ়ি গৈ নাখাবিগে দেই তহঁতে। ওচৰতে খাবি হন অলপ। তেনেকে কছো কি ক কব ন।
নিজে গৈ দেখি আহিলে চিন্তাটো লাগি নাথাকে?
লাগি না থাকাকে কেইটোছে? নেদেখিলে চিন্তা হৈ থাকে নহয়।
আহ
হম এটা উ।
ওলাবহি চাগে এতিয়া সময় হ'ল নহয় কৃষ্ণ।
অ আহ ক।
অ ওলাবহি চাগে বোলো এতিয়া।
অ ওলাবহি সময় হৈছে নহয় ওলাবহি? এ ওলোৱা নাই বাৰু মই ফোন কৰিছিলো চুইচ অফ দেখুৱাইছ?
উম ত হ ন কে তন গছ।
নহয় মটৰ চাইকেলতে থৈ যাম বুলি কৈছে মোবাইল? এ বোলে পাত। বোলে সেই টাৱাৰ নাপায় এনেই লৈ গৈ কি লাভ থৈ যাম।